শুনিছা
শুনিছো। কত আছা অ শুনিছো কি কৰি আছ আছা
মই মানে ওলাই গৈছিলো যে অলপ হেৰি ইফালে লগৰ জনী আৰু তাৰ হাজবেণ্ড মই গৈছিলো মানে ওলাই অলপ
এইয়াতে নেকি!
মানে তাই আমাৰ গাঁৱে হয় পিছত গাঁৱতে বিয়া হৈছে যে। বেছি দেৰি হোৱা নাই বিয়া কৰা অ এই লা লাহৰীঘাট যে
অ
ন শুনিছা
শুনিছো
আহ তাত গৈছো হেৰি চৰ আছে যে নদী নদী পাৰ
অঁ অঁ অঁ গম পিছো গৈছিলো মই এদম সিফালে এই যে হে অ ৰাস্তাতটো বহুত মাৰ গৈছিলো এই ৰাস যে ইয়াতে যে ৰাস পাতে ৰাস- চাবজ বাৰ নিজ অঁ তেতিয়া গৈছিলো ৰাসতে তালৈ গলো ক'তলি যে ক'ত? তেনেকে ৰাস পাতে যে
ত '
তেতিয়া গৈছিলো তাত মানে তেতিয়া যাওঁতে তাত চাব গ'লো গোটেই ৰাস্তা ল ইমান বেয়া।
বহুত বেয়া ৰাস্তা আৰু মানে তাত পানী হয়। পানী সেইটো কাৰণে মানে অলপমান বেছিয়ে বেয়া। আৰু ইমান ওখৰ প মানে। মোৰ কিবা নিচিনা।
গম পাও মই গৈছিলো।
অ'আমি ভাবিছোঁ ওচৰতে হ'ব মানে ফাৰ্ষ গৈছোঁহে তাৰপিছত ইমান দূৰ হৈছে নহয়, একে ভৰি চৰি মানে একে হেৰি হৈ গৈছে।
অ '
কিন্তু ভাল লাগিছে ঠাইডোখৰ মানে পানী হৈ আছে এতিয়া চৰ মানে বালি হৈ থকা নাই।
উম। নাযাওঁ কালে ৰখি আছ। তোৰ। তাতে হেৰী।
কিমান সময় মানে তুমি যে মেছেজ দিছিলা। মেছেজ দিছিলা তেতিয়া উ ঘৰ পোৱাহিয়ে নাই।
অ' বৰষুণ যে দি আছিল হয়।
ছিলে ধৰিছে বৰষুণ কিন্তু দিয়া নাই মানে
অ' নহয় বৰষুণ টো নিদিলে বাৰু।
অ' বৰষুণ দিয়া নাই একদম। মাৰিছে নহয় বিজুলী উম।
কি কি খালা?
কিবাকিবি
সোনকালে গ'লা চাগে?
নাই আমি ওচৰতে বুলি দেৰিকে গৈছো। ইমান ভালকেও নাজানোছো মানে চাৰে পাঁচটা মান বাজিছে যাওঁত তে চাৰে পাঁচটা পাঁচটা বাজিছ ছে। উম হে। পিছত আহোতে দোকান এখনত সোমাই খাই আহিলো আও আকৌ বৰষুণো ধৰিছে।
লৈ লোৱা ন অনলাইন মানে।
হু।
তালৈ লৈ লবলা।
নাই নাই তাত লৈ যাব নোৱাৰিলো মানে বহুত হেৰি হৈছে। দেৰি হৈছে যে আৰু বেলিটো ডুবিয়ে গ'ল।
অ', ক। তাৰপিছতে এতিয়া কি কৰি আছা? মই হেই চিপচ খালো, চাহ তাহ নাখালো।
অ অ।
তাত কি খাই আহিলা? দোকানত দোকানত কি খাই দোকানত কি খাই আহিলা?
বুজা নাই?
দোকান কি খাই আহিলা?
অ দোকানৰ এইবিলাকেই আম মূল তাৰপিছত চিপছ আৰু এনেকে কিবা কিবি। উ মাহতে কি কৰি আছে?
আছে মই হেৰি দেখিলো মাংস ক আহো তাৰ পিছতে ভাত বনাইছেও মই এনেই ওলাই আহিছো বাটৰ চাইডে ঘৰত অকণো নেটৱৰ্ক নাই। চামছা
অ ৰাণিং কৰিব যোৱা নাই?
আজি মই নকৰো দিয়া আজি মানে সেই এঠাইত গৈছিলো মানে দিনত এই মানে ছাৰ্টিপিকেট এখন বনাব গৈছিলো এই যে চিনি পাবাই সেইফালে লাহৰি ঘৰত যায় হানে এইফালে ওচৰতে পাতি দৈয়া বুলি ঠাই এঁডোখৰ আছে যে।
অ পাতি দৈয়া অঁ চিনি পাও।
অঁ তালৈ গৈছিলো। তাতে মানে চাৰ্টিফিকেট এখন বনাব গৈছিলো, উদ্যয়মণি বুলি কোৱা চাদৰ গেৰি খন যে। বনাব গৈছিলো মানে তাতে মানে টাইম লাগিলে আহোতে পাঁচটা বাজি গ'ল যে। আহি পোৱা পিছত মানে মই যাম
চাতি বিখন কি হয় নে বনাইছা?
ন এতিয়া মই ইমান ভালকৈ নাজানো সেইটো বিষয় খালি মানে মহিলা বিলাকৰ কাৰণে বনাই দিয়া হৈছে বুলি গম পাও আৰু মানে। ম লৰা মানে খালী মহিলা বিলাকৰ কাৰণেহে পুৰুষৰ কাৰণে নহয় মানে।
কি হয় এখনম
পিছত লগা হ'ব বুলি কৈছে কিবা লোন চোন ল'ব লগা হলে। সেইবুলি কৈছে
ভালে কৰিছা।
বনাব গলোঁ। আহোতে দেৰি হ'লে যে যিদিনা যাব মন নগ'ল
কি বনাইছে?
তাইক কাইলৈ হেই আনিছোঁ মই মাংস কে অলপ আনিলোঁ। উম, কালিতো বন্ধ ন। কলেজ নাই।
উম, বন্ধ আমাৰ এক্সাম শেষ আজিৰপৰা।
তাৰ পিছত এতিয়া একেবাৰে বন্ধ দিব নেকি?
উম, বন্ধ দিব। এক তাৰিখলৈ আছে কিবা প্ৰতিষ্ঠা দিৱস আছে।
অ' মজা হৈছে ন
উম।
আমাৰ ইয়াত যে ভোৰবন্ধা আহ যে চিনি পোৱা যেনিবা আমাৰ গাওঁখন।
মই চিনি নাপাওঁ মানে ভুৰবন্ধা সেইফালে মৰিগাওঁ ইফালেদি যায় হয়। এয়া যে কি বুলি কয় গান্ধী ফিল্ড ইফালে সেনেকে নাযায় জানোঁ?
দে।
অ' আমাৰ খন বৰঙা আমাৰ হাবি বৰঙাবাৰী তোমালোকৰ
অহ' সেইখন নহয়। সেইখন অহ, সেইখন বা নহয় সেইখন। বৰঙাবাৰীত এইফালেদি আহিব লাগে তাৰপাছত আমাৰ ইয়াতো গম পাইছো। আমাৰ ইয়াতো মানে হেৰি ভুৰবন্ধা কলেজ আছে নহয়, ভুৰবন্ধা কলেজতো। পাতিম বুলি কৈছে, কেতিয়া কেতিয়া পাতি নাজানোঁ ডেটতটো দিয়া নাই পাতিব বুলি গ'ম পাওঁ।
আমাৰ এক জুলাই।
আহঁ। কেতিয়া কে কেতিয়া পঢ়িব আহিছিলা। কেতিয়ালৈ পৰিব মানে এক তাৰিখ কেইতিয়া পৰিব।
জানো কিবা পৰে।
উম। কোৱাহ
বাকী এনে হেৰি অ ভালে স্কলাৰশ্বিপ কৰা নাই তুমি কিবা কিবি।
সিটোত
স্কলাৰশ্বিপ কিবা।
এ মই নাপালো মই নকৰিলো ক'ত আছিল এ নাই সেই মানে। মানে মই নকৰিলো তুমি পাইছা নেকি? আহ গম পাইছো আহ। আহে টো মানে মোৰ। যেতিয়া একাউণ্ট খন পব্লেম আছিলৈ যে কিন্তু মই নকৰিলো। কৰিছে সিহে পাইছে পোৱা পিছত মানে অলপ বেয়া লাগিছে হলেও মানে একাউণ্ট খনেত প্ৰব্লেম হৈ আছিলে। কিনো কৰিম এতিয়া হয়।
অ, অ, নতুন একাওণ্ট এখন খুলিয়ে ল'ব পাৰা মোৰ প্ৰব্লেম হৈ আছিলে। তাৰ পিছত এ এনেকে এবাৰ ঠিক কৰি ললো ফাৰ্ষ্ট। ফাৰ্ষ্ট ইয়েৰৰ ছেকেণ্ড ইয়েৰৰ থাকোতে মানে দিছিলে পইচা নৱোদয়ৰ পৰা। ফাৰ্ষ্ট সেইটোৱে পাইছো। তাৰপিছত আৰু বি টি দিছিলো সেইটো পাইছো। আৰু মাজতে কৰ'বাত এটা সোমালে কিবা কৰিছিলো মানে। মনত নাই সিহঁতও সাত হোজাৰ সোমালে। পাছত এতিয়া নিযুত মইনাটো সোমাই বাৰু।
অ মই পাওঁ এটা হে। জীৱন প্ৰেৰণা আচনি আঁচনিটো যে এতিয়া বন্ধ হৈ আছে
আমাৰ এইটোও বন্ধ হৈ আছে নিজত মইনা।
অ আগষ্ট বাৰ দিব চাগে হয়। উম।
আমি এটা কৰিছিলো হেৰি মানেচেমিষ্টাৰ চেমিষ্টাৰে। এটাই কৰিব লাগে। হাইছেকদেৰি আৰু মেট্ৰিক লৈ। চৰকাৰী স্কুলত পঢ়িব লাগিব তেতিয়াহে পাই আজিম প্ৰেম জী স্কলাৰশ্বিপ।
অ তাৰপিছত পালা নাই নাই।
অ সেইটো মানে মই ফাৰ্ষ্ট চেমিষ্টাৰত নকৰিলোঁ। তাৰ পিছত ছেকেণ্ড চেমিষ্টাৰ কৰিছো মানে এটা চেমিষ্টাৰ পোন্ধৰ হাজাৰ কে পায়। পিছত আগ এপ্ৰিলত। সোময় কথা আছিলে নোসোমাল এই কেইদিনমানৰ আগত পৰহি দিনা নেকি লগৰ এজনী সোমাইছে। বিছ হাজাৰ। মানে ফাৰ্ষ্ট চেমিষ্টাৰ আৰু ছেকেণ্ড চেমিষ্টাৰ এতিয়া ধৰি লোৱা লাষ্ট ডেট হেৰিলে আছে উম আগষ্ট জুলাই মান জুলাই আগষ্ট মানত সোমাব আৰু। চাবমিট হৈ আছে। কি হয় বা ত্ৰিশ হচাৰ এটা সোমালে। নাই সোমাব চাগে অ নাই সেইটো। পোৱা নাই মানে কৰিছোহে যে চেমিষ্টাৰ সেইটো পোৱা নাই। অকলতে বি এবিলাক ডিগ্ৰী কৰিব লাগিব। সেইটো নহয় বেলেগ বেলেগ ডিগ্ৰী কৰিও মানে। হেৰি কৰিব পাৰে খালী চৰকাৰী হ'ব লাগে।
অ এতিয়া এম এ কৰাৰ পাছতো মানে পায় মানে। চৰকাৰী কলেজত কৰিলে নোৱাৰে কিহৰ
ডিগ্ৰী কৰি থাকিব লাগিব।
অ', ডিগ্ৰী কৰি থাকিব লাগিব, চৰকাৰী কলেজত ক'লে হল খালি। অম
তেনেকুৱাই।
ভালে হৈছে দিয়া এইটো এতিয়া দুটা কৰিল নে নাই তুমি
হা?
তুমি দুটা কৰিলাানে নাই কৰিৈছা
তাৰপিছত মানে আজিম প্ৰেম জী ইউনিভাৰ্চিটিৰ পৰা মানে বহুত হেৰি আহে স্কলাৰশ্বিপ, আৰু এনেকে কিবা কিবি আহে। ইন্টাৰ্ণশ্বিপ। উ এবাৰ আহিছে আমাৰ ইয়াত মৰিগাঁও কলেজত মান আৰু আৰু ডিৰ্পাটমেনটৰ মানে কলাব্ৰেচন আৰু।
অ
তাৰ পিছত, তাত মানে বহুত কিবা কিবি পষ্টাৰ আছে আহ। উদ্ভিদ আৰু জীৱ জন্তুৰ একদম মানে, বহুত শ' শ'একদম অডিটৰিয়াম। অত ম নহয় হেৰি ষ্টেডিয়াম মানে গোটেই ভৰি গৈছে পিছত? বটানী আৰু হেৰি জুলজী ডিপাৰ্টমেণ্টৰখিনিক মানে সলনি দিয়া পাতিছে সেইবিলাক মানে বুজাব লাগে, আৰু। বেলেগ কম কম ত্ৰিশ স্কুলৰ পৰা আহিছে ষ্টুডেন্ট ধৰি লোৱা ক্লাছ, ছিক্স, ছেভেন, এইট, নাইন, টেইন। মানে, বহুত ষ্টুডেন্ট আহিছে। দিনে, দহখন মানকে আহিছে। তিনদিন পাতিছিলে।
অ'।
আৰু তাৰ পৰা মানে, শিকিব শিকাবৰ কাৰণে মানুহ আহিছে। আৰু দুজন মান আহিছে, মণিপুৰৰ পৰা।
আৰু বাকী আমাৰ অসমৰ পৰা আছে
এতি কি কৰি আছ তি অ কৰি যোৱা হয়
উম, তাকে কৰিছো। তাতে দিছে, চা-চাৰ্টিফিকেট।
অ', ভালকে কৰা। এতিয়াতো বন্ধ থাকিব চাগে কলেজ, নে খোলা হ'ব?
অ', বন্ধ থাকিব।
উম, দিয়া হ'ব, তুমি মোক পাছত ফোন কৰিবা। হ'ব দিয়া।
হ'ব দিয়া।